অঁ আপুনি শুনি পাইছে ন ভালকে? অঁ হেল্ল', শুনি পাইছে আপুনি ভালকে?
হেল্ল'।
অঁ হেল্ল', শুনি আছোঁ মই। হেল্ল'। হেল্ল', অঁ শুনিছানে নাই আপুনি?
হয় হয় এতিয়াহে শুনিছো।
অঁ, ঠিকে আছে। তেনে হ'লে আমি এটা টপিক লৈ কথা পাতিম আজি। আঁহ টপিক টো হ'ল পানীৰ ব্যৱহাৰ কৰাটো আৰু ন' আমি ডেইলী জীৱনটো আমি মানে পানীটোতো ইউজ কৰি। কৌ আমাৰ জাগাতে পানীৰ অ ভাপো নাই, ত' মই এটা কুৱেশ্যন সুধিম আপোনাক। ৱা এনে পানীটো মানে কিহৰ কিহৰ ইউজ কৰা যায় আপুনি অলপমান কৈ দিব আৰু কিয় দৰকাৰ পানীটো আমি
মানে পানী পানী বুলি ক'লে আমি চবেই জানে যিহেতু আমি জী জীৱ জন্তু বা গাছ-গছনি বা মানুহ গোটাই কাৰণে কি পানী টোৱে এটা এৰিব নোৱাৰা কি? বস্তু আৰু যি- পানী নহ'লে আমি মানে জীয়াই থাকিবলৈ নোৱাৰিম আৰু। জীৱ-জন্তুৱেই হওক বা গাছ-গছনি বা খেতি বা বাৰি এই একো বস্তুৱেকে পানী শেষ হোৱাৰ লগে-লগে একো বস্তুয়ে দুনীয়াৰ পৰা পৃথিৱীৰ পৰা নোহোৱা হৈ যাব আৰু। এইটো আমি ক'ব পাৰিম নহয় জানো।
হয়।
হয় কিয় বুলি ক'লে আমি ডেইলি লাভৰ আমি পানীটো ব্যৱহাৰ কৰো বুলি ক'লে আমি খাৱাৰ পৰা ভাত বনোৱা, আঞ্জা বনোৱা, গা ধোৱা কাপোৰ-কানি ধোৱা গোটাই কামোতে আমাক পানীৰ পানীৰ অভাৱ হয় আৰু পানীৰ কাৰণে আমি 'হয়' পানীটো লাগে যিকোনো
উম
তাৰপিছত কিকম পানী আজিকালি পানীৰ পৰিমাণটো নিশ্চয় মানে অলপ কম হৈ যাৱাটো আমি জানিবলৈ পাইছো আৰু মানে কিছুমান জেগাত আজিকালি পানীৰ অভাৱ হৈ গৈছে যেনেকুৱা চিটি এৰিয়া এনেকুৱাত মানে আমি পানীটো বেছিকৈ ইউজ কৰি থকাৰ কাৰণে পানীৰ যিটো পানীৰ লেভেল তলত এইটো কমি যোৱাৰ কাৰণে পানীৰ অভাৱটো বেছিকৈ হৈ যায় আছে। কিছুমান এৰিয়াত মানে আজিকালি পানী নোপোৱা হৈ গৈছে। বহুত দুইশত- তিনিশ ফুটলৈকে বইৰিং কৰিলেহে মানে পানী পোৱা হৈছে আৰু যি
সেইটো পানীটো তলত গৈছে সেইটো মানে গম পাইছোঁ আৰু মইয়ো
হয় হয় যি জেগাত পানীৰ অভাৱ পৰে তেখেতেত লোকে মানে জানে আৰু পানীৰ যিটো মূল্য আমাৰ জীৱনত কেনেকুৱা ধৰি ল পাহাৰ এৰিয়া যিকোনো পাহাৰ এৰিয়াত কি হয় পানীৰ কাৰণে বহুত অভাৱ আৰু। খাবাৰ কাৰণে বা গা ধূবৰ কাৰণে তেহতে কি কৰিব লগা হয় বহুত দূৰলৈকে খোজ কাঢ়ি যাই কিনে পানীটো ঘৰলৈ আনিব লগা হয় আৰু। তাৰ কাৰণে তাহাৰ বহুত অসুবিধা হয় বা অসুবিধা হোৱাতো আমি দেখা পাওঁ আৰু। পাহাৰ এৰিয়াত গ'লে ভাত বনাৱা বা আঞ্জাৱবোৰ বনাবোৱাৰ কাৰণেও সেইটো পানী ব্যৱহাৰ কৰিব লাগে পানীটো মানে বহুত দূৰ দূৰ জাগাৰ পৰা খোজকাঢ়ি কিনে পাহাৰ এৰিয়াত যাই কিনে আনবা লগা হয়।
হয় সেইটো
হয় তা পানী পানী বুলি ক'লে পানী ব্যৱহাৰটো এইটো আমাৰ ডেইলি লাইফৰ হক লগতে পানীৰ ব্যৱহাৰটো আমি ক'ত কৰোঁ বুলি কলি খেতি, খেতিৰ কামৰ আমি পানীৰ ব্যৱহাৰ কৰবা লগা হয়। যেনেকে এতিয়া আমি ধানৰ খেতি কৰিলে আমি- বাৰিষা চিজনত তাৰ কাৰণে কৰা হয় যে পানীৰ তাৰমানে এইটো টাইমত পানীৰ- আমাৰ অভাৱ নহয়। এইটো আমাক- ধানৰ খেতিত পানীৰ অভাৱ হয়। মানে পানী বহুত- লাগে যাৰ কাৰণে বাৰিষা চিজনত আমাৰ কি হয়- আমি দং বা নদীৰ পৰা পানী উঠাই নানিলেও কি হয় মানে বৰষুণ পৰে বাৰিষা চিজনত যাৰ কাৰণে বৰষুণত পানীয় দিও আমি মানে খেতিটো কৰিব পাৰে তাৰ কাৰণে কি হয় বাৰিষা ছিজনত আমি ধানৰ খেতিটো কৰা হয় আৰু।
হয়।
হয় আৰু আজিকালি বানপানী বানপানীৰ প্ৰক্ৰিয়াটো বেছি হৈ যোৱাটো আমি দেখা পাই আছো যেনে কোৱা বুলি গ'লি চিটি এৰিয়া আজিকালি চিটি এৰিয়াটো মানে অসমতে হয় বানপানীটো ক'ব গ'লে কিন্তু চিটি এৰিয়াত আমি বেছিকৈ বানপানী হোৱাত তো আমি দেখা পাই থাকোঁ যেনেকুৱা বুলি ক'লে গুৱাহাটী অলপ চলপ পানী পৰিলে কি হয় গুৱাহাটী এন জেগাত বা চিটিত গুৱাহাটী হেন চিটিত মানে বানপানী হোৱাটো আমি দেখা পাও আৰ।
হয় হয় ৰাস্তাটোৱে বন্ধ হৈ যায় ন। পানী বেছি হ'লে তাতে অলপমান বৰষুণ পন পৰিলে ৰিৰ মানে ৰাচ পানীয়ে ৰাস্তা বন্ধ কৰি দিয়ে।
ইয়াৰ বিষয়ে আপুনি অকণমান জনাব পাৰিব নেকি?
অ হয় আমি টাউনত চাবা শিলি মানে ইহঁতে মানে
হেল্ল'
অ সেইটো পাবলৈ ইহঁতৰ বা নালি এইবিলাকতো মানে বেছি নাই আৰু তাত তেত আৰু পাকা ৰাস্তা হয় ন উম
কিছুমান প্লাষ্টিক প্লাষ্টিক বা জাবৰ জোথৰেদি ভৰ্তি হৈ থাকে যাৰ কাৰণে পানীটো মানে যাব নোৱাৰা হয় হয়।
হয়। উম
হয় হয়। হয়
আইটি থাকে ন।
হেল্ল' আপোনাৰ আৱাজটো ভাল, হয় হয় আপোনাৰ আৱাজটো ভালকে আপোনাৰ আৱাজটো ভালকৈ অহা নাই মানে অলপ। হেল্ল শুনা পাইছেনে আপুনি
অ হেল্ল' এতিয়া ঠিক আছে, অ হেল্ল' অ। আমাৰ এইফালে বৰষুণ আহিছে এইকাৰণে অলপমান আমাৰ নেটৱৰ্ক প্ৰব্লেম হ'ল নেকি? অ ত মই সেইটোৱেই কৈছিলোঁ আৰু ন আমাৰ গাঁৱত যে এ মাটি-চাটি থাকে পানীয়ে তলত যায় কিন্তু টাউনত এনেকুৱা ছিষ্টেমটো বহুত কম ন এক কাৰণে মানে অ'- বেছি হয় আৰু ইহঁতৰ জাগাত। আৰু বেছিকৈ পানী পৰিলেতো হ'বই আৰু এনেকুৱা হয়। আৰু উম
মেইন কাৰণটোৱে হ'ল মানে আহাত যিটো ড্ৰেইন থাকে, পানীৰ যাবৰ কাৰণে আহ- চিটি এৰিয়াত এটা ব্যৱস্থা কৰি থয় থোৱা হয় মানে ড্ৰেইন। যিটো ড্ৰেইনেৰ মাজেদি মানে পানীটো যাই কিনে ন- কোনটোবা নদী নদীত পৰে বা কোনটোবা কিবা খালত পৰে, এইটো সুবিধাটো তাতে চি টি এৰিয়াত আমি জানাত বনাই থৈ দিয়া হয়। লেকে- কিন্তু কি হয়, মানে যিটো ড্ৰেইন, পানীৰ যাবাৰ কাৰণে যিটো ড্ৰেইন বনাই থৈ দিয়া হয় এতিয়া মানে আমাৰ মানুহবিলাক কি কৰে, যিটো আমি প্লাষ্টিক আজিকালি যিকোনো কামতে প্লাষ্টিক ব্যৱহাৰ হয়। ধৰি ল, কিবা এটা বস্তু খালাক তাতে প্লাষ্টিক পেলালাক, চিপছ খালাক, এইবিলাক প্লাষ্টিক বা কিবা এটা বস্তু কিনি আনলাক। ইয়াৰ যিটো প্লাষ্টিক- বাকলি থাকিব প্লাষ্টিকৰ এইটো প্লাষ্টিকটো কি কৰে আমাৰ, এই ড্ৰেইনত পানীৰ জাগাত মানে ড্ৰেইনত পেলাই দিয়ে কিছুমান মানুহে, যাৰ কাৰণে কি হয়, পানী নহা জাগাত মানে পানী বোৰ এতিয়া আৰু বাৰিষা ছিজনতে পানী পৰিব ন', বাৰিষাৰ পাছততো বৰষুণ নপৰে যিহেতু, তাতে ড্ৰেইনটো শুকাই থাকিব। এইটো সময়ত মানে প্লাষ্টিক টো এটা জাগাত যাই জমা হৈ থাকে বা এটা জাগাত পেলাই কিনে এখন দাম কৰি থৈ দে। সেইকাৰণে ড্ৰেইনটো মানে ব্লক হৈ থাকে। যাৰ কাৰণে কি হয়, যেতিয়া মানে বৰষুণ পৰে, হয়-হয় যাৰ কাৰণে যেতিয়া অলপ অকণমান বৰষুণ আহে, পানীটো ড্ৰেইনত পৰে, কিন্তু ড্ৰেইনৰ পৰা মানে মাথাৰ পৰা এইটো মুৰ এইটো মূৰত লৈ বা নদীৰলৈ যাৱাৰ বাবে পানীটো ৰাস্তা বিচাৰি নাপায়। যাৰ কাৰণে কি হয়, যিটো বৰষুণৰ পানী, এই পানীখিনি এটা জাগাতে জমা হৈ কিনে বেছিকৈ বানপানী হোৱাটো আমি দেখা পাই থাকোঁ আৰু, নহয় জানো?
সেইটোতো সত্য কথা
হয়।
আৰু কিছুমান জাগাতেতো পানীয়ে নাহে ন', যেনেকা ৰাজস্থান মান- ৰাজ
হয়-হয়।
হয়-হয়।
ভাল পানী নাপায় তাতে।
হয়-হয়।
সেইটোৱে আৰু। আৰু পানীৰ দৰকাৰ টো আমাৰ জীৱনত বহুত বেছি হয়। ভাল পানী অ'- খাবা লাগে আমি।
হয়। ভাল পানী খাবা লাগে হয়। ভাল পানী নাখালে কি হয়, আমাৰ যিটো দেহা- দেহত মানে কিছুমান বেমাৰটো হোৱা- আমি পানীৰ কাৰণে বেমাৰ হোৱাও আমি দেখা পাই থাকোঁ আৰু। হয় কোৱা আমি আইৰণ যিহেতু- হয়-হয়, কওঁক আপুনি।
অ
হেল্ল'।
হেল্ল'? আপোনাৰ আৱাজটো ভালকে আহা নাই মানে। ভালকে শুনা পোৱা নাই।
অঁ হেল্ল'।
হেল্ল' আৱাজটো ভালকৈ অহা নাই আপোনাৰ হয় হয় হয় এতিয়া ঠিকে আছে। নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে কিজানি আপোনাৰ
হেল্ল'।
হেল্ল' শুনা পাইছেনে আপুনি?
অঁ মই শুনিয়ে আছোঁ আপোনাৰ মাতটো।
হয় হয় আপোনাৰটো মানে ভালকৈ অহা নাই আৱাজটো হয়। নেটৱৰ্কটো চাগে প্ৰব্লেম দি আছে অকণমান। হয়। হয় হয় এইটো হা
হেল্ল'।
অঁ হেল্ল'।
কৱক
অঁ ঠিকে
আপোনাৰ আৱাজটো অলপ ভালকে আহা নাই মানে মাজে মাজে।
টোৱে এতিয়া ৰাখিম দিয়া।
হয় হয় হ'ব।
মানে হয় ভালেই লাগিলে
আলোচনা কৰি কিনে ভাল লাগিল হয় ধন্যবাদ।
ধন্যবাদ।